হেল্ল' অহ কোৱা শুনিছো ক
এই বেকগ্ৰাউণ্ডত আৱাজ হৈ আছে নি বাৰু
নাই হোৱা
অহ কি কৰি আছ
ভাত বনাইছো
আহ
খোৱা ভাত খাব হ'ল
তাকে বোলো সোধো
ভেন্দি আলু ভাজিছো
অ
দালি আছে সেনেকেই খাম আৰু ভাত
ভেন্দি খেতি ঘৰতে কৰিছিলিহঁত নে কি
ঘৰতে কৰিছিলো খেতি
আহ
তাকে দিছিলো বৰষুণ বেছি হ'ল কাৰণে বহুত খিনি মৰিলো এতিয়া যি কেইজোপা আছে সেইকেইজোপাই হৈ থাকে আৰু
তাকে ভেন্দি খেতি কেনেকুৱা হৈছে এই বা
ভেন্দি খেতি কি
কেনেকুৱা হৈছে বোলো এবাৰ
ভালে হৈছে যি কেইজোপাৰ হৈছে উম
তাকেহে মইও আকৌ সেই স্কুললৈ গৈছিলোঁ মোৰ প্ৰগ্ৰেম এটা আছিলে স্কুলত
অ অ স্কুলৰ কেনেকুৱা প্ৰগ্ৰেম
প্ৰগ্ৰেম মানে কলেজৰ ফালৰ পৰা মানে ইণ্টাৰ্ণশ্বিপ বুলি এটা প্ৰগ্ৰেম তই জান নাজানো সেইটো বিষয়ে
অ জানিছো তাকে ল'ৰা ছোৱালী খিনিক পঢ়াৱাই মেলি কেনেকুৱা লাগিছে কি কথা
প্ৰথমতে মানে কি আৰু কলেজৰ পৰা এতিয়া স্কুল এখনত পঢ়াবলৈ বোলি মোক পঠাইছে
অ
তাৰপিছত আজি মোৰ সেই তিনি নম্বৰ দিনা মই মানে দুদিন অলৰেডি কৰিলোঁ তাৰপা তিন নম্বৰ দিনা আজি সেই তিন নম্বৰ দিনা আহিলো আহ গলো ৰাতিপুৱাতে গলো প্ৰায় নটামান বজাত গৈছো আৰু গৈ পেলাই আমি প্ৰথমতে ল'ৰা ছোৱালীখিনিয়ে প্ৰাৰ্থনা কৰি আছে।
অহ
তাকে তাতে সিহঁতক মহৎ লোক বাণী কবিতা তেনেকুৱা ধৰণৰ সিহঁতৰ যিখিনি জ্ঞান সেইখিনি মই জ্ঞানখিনি দিলোঁ আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কলোঁ। এ ল'ৰা ছোৱালীবোৰ ভাল বাৰু অ ছোৱালী সৰহে আছে আৰু ইমান কম ল'ৰা ছোৱালী নাই।
অ পঢ়ি পঢ়িব পাৰিছে নে
পঢ়িব পাৰিছে পাৰিছে সিহঁতক ক আজি পৰীক্ষা ক্ষা এটা আৰম্ভ কৰিলোঁ খা পাতিলোঁ সমাজ বিজ্ঞানৰ পৰীক্ষা।
পাৰিছা নে
তাকে ল'ৰা ছোৱালীবোৰকে পাৰিছে বাৰু ইমান নোৱাৰাকে নাই।
অহ',
তাকে মোৰ লগত আকৌ আজি আৰু নতুনকে ছোৱালী এজনী আহিলে।
অহ', ছোৱালীজনী একেই অহ',।
পঢ়োৱাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক। তাৰপা সেই মই শুনিছিলোঁ তহঁতৰ পাহাৰত কিবা খেতি কৰিছ বোলে।
আমি পাহাৰত হেৰি, কমলা বাগান কৰিছিলোঁ।
কমলা বাগান কৰি আছ এতিয়াও কৰি আছ নে?
কৰি আছোঁ কমলা বাগান এতিয়া কমলা আদায় হ'ল।
অহ ',
আঁহ ', যিসময়ত হয় আৰু গুটি লগা সময়ত পকিলে মানুহ থাকিব লাগিব নহ'বা এইবোৰ চৰাইয়ে এইবোৰ কে কটুৱাই খায়।
তাকেহে,
নষ্ট কৰে
এতিয়া আকৌ হ', এই হে কমলাটোতো এই নেমু গছ গতেই হয় চাগে নহয় জানোঁ।
নেমু কমলাটো। নেমু গছৰ গতে হয়। ঢেৰ পোক লাগে তাকে। পোকটো বেছি। পোক বাচি থাকিব লাগে।
পোক বাচি থাকিব লাগে তাকে এতিয়া তহঁতে এনে কিমান মান মাটিত। কৰিছিলি খেতিটো।
এবিঘামান মাটি আছে।
এবিঘামান মাটিত আছে।
এবিঘা মানত আমি খেতি কৰো তাকে লাগি থাকিব লাগে। তে প্ৰতিপাল কৰিব লাগে নহবা মৰি যায়। এইবোৰ পোকে খাই মাৰি দিয়ে। গছজোপা। আৰু লাগি থাকিব লাগে।
অ এনেকুৱা কথা এতিয়া।
উম
তাকে তহঁতে এনেই এবিঘা মাটি বাগানখন কৰিবলৈ কিমান মান মানুহ তাত থাকি লৈছিলি।
মানুহ মানে। দুজনী দুজনী পাৰে। হলেও মানুহ সৰহ হ'লে ভাল হয়। আৰু কাম খিনি ভাল হয়।
হয় হয় এনেই সেইবোৰ
দুজনে কৰিছো।
অ দুজনে কৰিছ অ
উম অন্য মানুহ লোৱা নাহাই আমি
অ হ অ সেইবোৰ এতিয়া কমলাবোৰ ছিঙি পেলাই বজাৰত বিকিবলৈ এ যাব পাৰি নে ন বজাৰত মানে বিক্ৰী হয় নে সেইবোৰ কমলা
বজাৰলৈ আমি নিনো কিন্তু আমাৰ পৰা লোকে কিনি পেলাই বজাৰলে নিয়ে। আৰু আমি নিনো
অঁ
আমি নিবেচোগে বজাৰত যেনিবা আমি পাহকাৰত লৈ যায় আৰু অ পায় হলছে ন
গম পাইছো অ
তাৰ পাবজা হলে ন বেকে এই যে আমি ইহতে থলিতে দি দিওঁ।
অ
কেজি যিমানটো ৰেট হয় আৰু তাতকে কমাই দিওঁ সহঁত আকৌ
হয় হয় সিহঁতেও আকৌ লাভ থাকিব লাগিব।
অ বেপাৰতটো কৰি সিহঁতৰ যদি একো নাথাকে কি প্ৰফিট হব
হয় হয় এতিয়া অ এই পাহাৰ অঞ্চলৰ যিবোৰ কমলা সেই কমলাবোৰৰ এনেই মিঠা হয়নে বাৰু
অ মিঠা হয় হয় জাত লৈ কথা।
জাত লৈ কথা
উম কমলা, জাতও কথা হা চ
এতিয়া এ পাহাৰত তাকে এতিয়া পাহাৰ তহঁতে অকল কমলা খেতিয়ে কৰিছেনে নে বেলেগ বেলেগ খেতিয়ে কিবা কৰ
কমলা খেতি কৰিছো আকৌ এই বাগান আছে চাহ বাগান। ৰব বাগান আছে ওচৰ ৰব বাগান আছে। উম এনেকে বহুত খেতি আছে বেলেগ বেলেগ মানুহৰ খেতি আছে ওচৰে পাজৰে।
এতিয়া এ জিকা খেতি হয় নে নহয় তাত?
হয় জিকা অ জিকা দি থৈছোঁ এতিয়া ফুলিছে আৰু। তাৰ পা তো দি থোৱা আছে। তেওঁয়ো উম বগাইছে আৰু ত ফোলা নাই বাৰু। পাগ কোমোৰা দি থোৱা আছে কোমোৰা ফুলিছে। এনেকে এইবোৰ উ পাচলিও কৰি থকা হৈছে আৰু, মাজে মাজে। তাৰ মাজে মাজে।
তাকেহে এতিয়া এই জিকাবোৰ যেনেক তেতিয়া আমাৰ এতিয়া সমতল ভূমিত গাও অঞ্চলত যেতিয়া আমি জিকা দিওঁ তেতিয়া আমি এ জ-জেং দি দিওঁ। শুনি আছ? শুনি আছ নে? জিকা এতিয়া জিকা আমি ইয়াত গাও অঞ্চলত যদি জি জিকা খেতি কৰো তাত আমি জেং দি দিওঁ কিন্তু পাহাৰ অঞ্চলত জেং দিয়া হয়নে নে বেছিকে হেন্দালি কৰা হয় কহ?
হেন্দালিও দিব পাৰি, এনে তৰৈ চৰৈ হলে আমি গছত উঠাই দিওঁ। তাৰপা জিকা চি এতিয়া এনেকে গছজোপা পুতি এনেকে হেন্দালি লেখিয়াকে দি জেঙু দি দিব পাৰি। উ নে জেংপুতি পুতি দিলেও হয় মানে।
কোন কোনটো পদ্ধতিত বেছি ভাল হয়?
জেংপুতি পুতি দিলে জিকাটো ভাল হয় আৰু। হেন্দালিত কে হেন্দালিক কোমোৱাবলাক হেন্দালিত ভাল। এন্ত কুমুৱা হেণ্ডালি হলে ভাল আৰু। জিকা জেং দিয়াই ভাল।
তাকে পাহাৰত খেতি কৰা কোমোৰা বুকৰ ওজন এটা কোমোৰাত কিমান মান ওজন হয়গে, দুই কেজি তিনি কেজিলৈকে হয়নে নে?
অ হয়-হয় ডাঙৰ হয়। জাতলৈ কথা চব। গা উ পাহাৰ ভৈয়াম একেটাই কিন্তু জাততটো ভাল হলে পাহাৰতো ভাল হব, ভৈয়ামতো ভাল হব। জাতৰ লগতহে কথা গছ
হয় এতিয়া ভাল উৎপাদনৰ কাৰণে এনে সাৰ কেনেকুৱা সাৰ ব্যৱহাৰ কৰা হয়? ঘৰতে জৈৱিক সাৰেই ব্যৱহাৰ কৰা নহ
আমি আমি সাৰ সাৰ নিদো ছাগলী গোবৰ গৰু গোবৰ এনেকেহে দিওঁ সাৰ বেলেগ সাৰ নলগাও।
হয়।
তেতিয়া এই খেতিবোৰ কৰা আগত আগতে ক'ৰবাত প্ৰশিক্ষন লোৱা হৈছিলে নেকি তহঁতৰ?
নাই লোৱা নাই লোৱা প্ৰশিক্ষণ নলো আমি নিজে নিজে সেইবোৰ কৰি আছো। প্ৰশিক্ষণ নাই লোৱা। আজিলেকে
এতিয়াতো বৰ্তমান আহ আম, কঠাল এনেকুৱা ধৰণৰ গুটি লাগিছে গতিকে পাহাৰতো এনেকুৱা খেতি সৰু সুৰাকে আছে নেকি?
কঠাল আছে কঠাল লাগি আছে আমো আছে আম পক কি আছে?
হয়।
তামোল আছে তামোলো পকিছে অ আছে যথেষ্ট খিনি আছে তে
আমবোৰ বজাৰলে বিকা হয় নে আম খেতি
আম বজাৰলে বিকা নহয়, আমবোৰ কি কি হয় আমবোৰ পোক লাগে। ওপৰ সমস্যা টো আছে মানে বৌ ইটো কিনো হয়?
অ
উম ঘৰতে খোৱা হয় আৰু এইবোৰ ল'ৰা ছোৱালী বিলাকে নিয়ে আৰু বুটলি, বুটলি। তাকে
আৰু কঠাল বোৰ কঁঠাল বোৰ বিক্ৰী, কৰা হয়নে নহয়?
ভাল বোৰ কেলে হেৰি বিক্ৰী কৰিব পাৰি। কঁঠাল দিব, পাৰি সৰহ হয় আৰু কঠালবোৰ ধৰ ডাঙৰ আৰু এসোপা লাগে সেইকাৰণে কঁঠালটো আমি দিব পাৰো।
তাকে কঁঠালটোতো এতিয়া সৰুতেও মুচি হিচাপে চব্জি বনাই খাব পাৰি সেই হিচাপেও সেই হিচাপেও আমি বজাৰত বিক্ৰীবগে পাৰোঁ নহয় জানো।
বিক্ৰীব পাৰি সৰুতেও বিক্ৰীব পাৰিবি নহয় মুচি হিচাপে,
উম
দিব পাৰি।
ঠিকে, ঠিকে আছে আৰু পাহাৰত তেনেকুৱা কি, কি খেতি আছে এতিয়া ধৰক জিকা হৈ গ'ল, তৰু হৈ গল, ভেন্দি জাতীয় তেনেকুৱা কিবা কিবি খেতি আছে নাই ৰঙালাও
আছে ৰঙালাও, ৰঙালাও দিব পাৰি এ পাহাৰত কৰো বুলি কলে চব খেতিয়ে কৰিব পাৰি জলকীয়া, ৰঙালাও ভেন্দি এইবোৰ চব খেতি কৰিব পাৰি। ধুনীয়া হয় তাকে যেনিবা মানুহ লাগি থাকিব লাগিব নালাগিল নালাগিলে, নহব খেতি মেথুন আছে মেথুন আহিলে এক ৰাতিতে চবছেজ।
অ মেথুনৰ সমস্যাই থাকে। তাকে আকৌ পাহাৰীয়া অঞ্চলৰ হাতীৰ সমস্যা থাকে নাথাকে
হাতী থাকে, কিন্তু হাতী ইমান মানে হেৰি হোৱা নাই এতিয়া, বাৰু বৰ্তমান কিন্তু মেথুনৰ সমস্যাটোহে বেছি আৰু
অ, অ ঠিক আছে তেতিয়া দে তহঁতে পাহাৰত খেতি কৰিবি ভালকে সেইখিনি চা আৰু
হ'ব আকৌ লগ পাম। আকৌ লগ পাম
ঠিক আছে।